হেল্লো' এইয়া এনেই।
মই কামৰ পৰা ঘৰলে আহিছো।
হুম। টো এই খলাকাটলৈ যে সোমাই যায় ৰাস্তাটো
অ অ।
তাৰ কাষৰ পুখুৰীটোত। তই এনেই অনুমান অনুমান কৰচোন হাজিৰা কিমান পৰিলে।
কিমান?
কোৱা চোন?
জানো পাই মই অনুমান কৰিব পৰা নাই নহয়।
হলেওঁ, ভালকে পৰিছে মানে ভালকে পৰিছে।
এহেজাৰ।
পা ছশ।
আঠশ চাৰি টকা।
এদিনৰ? ওম ওম।
টি টা।
ভালকে শুনা নাই কি কৈছ। কি কৈছ?
এ মাততো বৰ মাততো ভাগি ভাগি আহিছে। হা আ।
ঘৰৰ যাবই লাগিব।
ঘৰৰ কথা মই কোৱা নাই নহয়। মই কালি লগালগ ফোন কৰিছোঁৱেই। খালি মায়ে ৰিচিভ কৰি লৈছোঁ বাচি গ'লি আকৌ, ঢি ঢি যি যি মাই ৰিছিভ কৰিলে।
উম উ উ উ।
ক কি হ'ল চাহ-তাহ খালিনে?
আ আ।
চাহ-তাহ খালি নে?
এ নাই খুৱা। গোটেই গা বোৰ বিখাইছে টোপনি টোপনি ধৰিছে কিবা, সেইটো কাৰণে বিচনাতে শুই আছোঁ।
শুই থাকা দেই উম উম। মই এতিয়া গৈয়ে পাম। হুম উ উ। গৈ লুডু এখন লুডু এখন খেলিল'মগে গৈ পেলাই।
ক'ত?
ৰাবিহঁতৰ ঘৰত। তাৰ পৰাহে বাকীৰ কথা।
বানা। এ ভৰি-চৰিবোৰ বৰ বিষাই, ভৰি-চৰি বোলো বৰ বিষাই আছে অঁ।
তেনেকুৱা বিষাইছে। আজি মই দি, পানীখিনি বেয়া ন অলপ মানে বেয়া বস্তু পেলাই যে জেং জেং কিবা-কিবি, ঢেৰ কিবা-কিবি পেলাই থৈছে।
উম উ।
মই অলপ পানীত থাকিলো, তাৰ পৰা খোঁচ খালোঁ। খোঁচ খাই এহে তাট তাৰপিছত কি বুলি কয় ঢু ঢু ঢু লাহেকে ওপৰত বও শুকান কাপোৰ পিন্ধিলো। বাহ কাটিব লাগি গ'লো অ অ টো।
আমাৰ সেই দুপুৰ বা মোৰ কিবা এদিন কি হৈছে মানে ৰৌ মা সেই দিনটো পথাৰত থকা যে তোৰ হেৰি ই ই এ বিচনাত পৰি দিয়াৰ লগে লগে টোপনি গুচি যায় আৰু ৰাতি ৰাতিটো তেনে কিবা হৈছে মানে মই ইমানেই খেল দুুপিয়া থাকো নহয়।
শু এতিয়া তেতিয়া শুই থাক আকৌ।
এ এতিয়া শুলে আকৌ ভাত খাবলৈ দিব লাগিব যে বৰ দিগদাৰ। ইমান কন নু শুবি।
আথুনিই হেই। শনিবাৰে ঢু ঢু ঢু চু সঞ্জীৱে বাৰু ফোন কৰিছিলে।
হা আ।
ঢি ঢি ঢি এ মামাই ফোন কৰিছিলে বোলো।
তাৰপৰা কি কৈছে?
হু হু হু হু হু হু কিবা পইচা দিব আছে হু হু হু হু হু হু। হু হু হু তহঁতৰ কথাৰ কথা কৈছো।
অ কি কা কৈছ কাক
ট্ৰেক্টৰে বালি পেলোৱা ছশ এটা দিব আছিল। দে বুলি কৈছে আমি এই ছশটো এবাৰ দিছিলোঁ। কেলে হেৰি কিনো হৈছে হেৰি মানে কেলে পেহী লগত পাতিব গৈছে কোনে পাতিব পেহী লগক মাই নাপাতো
কি বুলি
হেল্ল' কি কৈছে বুজি পোৱা নাই কি কৈছে
কৃষিৰ নাম কৈছিলা কৃষ্ণই ফোন এটা ললে বুলি
অ তাৰপা
তত পালে খুধিলে নিজে কাম কৰি পাইছ বুলি কলে মই দুখাৰ গালি পাৰিলো তুমিবা
অ
তাৰ ফোনটো ত নিচি বুলি কলো
অ
উম মাত মাতটো ভাগি ভা ভাগি ভাগি আহিছে হেল্ল'
অ শুনিঁছা নে নাই
অ
আহ